হেল্ল'ও
অ'হ
অঁহ
অ' কি কৰিছা? শুনিছো শুনিছোঁ হু আচ্ছা, আচ্ছা, মই এই অকমান ওলাই আহিছিলোঁ, বাহিৰলে।
অঁ, ময়ো তাকে ওলাই যাওঁ বুলি ভাবিছোঁ, অলপ।
অ', অ', ক'ত যাবা ওলাই?
হয়, ভাত পানী খোৱা হ'ল? এনেই অলপ ফুৰি আহোঁ, কিমান ন সোমাই থাকিবা ঘৰৰ ভিতৰতে।
সেইটোৱে, হয়, হয়, ফুৰিবলৈ এনেই আবেলি সময়ত ক'ত যোৱা তোমালোক?
আবেলি সময়ত মই ফুৰিবলেতো এনেই আমাৰ ৰাস্তালৈকে ওলাই যাওঁ, লগৰ দুজনমান আহে। আহ, তাৰপিছত আমি গোটেইকেইজন মিলি কেতিয়াবা অলপ এঁ মথাউৰি ছাইডে যাওঁ অকনমান। কেতিয়াবা সেনেকে আৰু ওচৰতে খোজ চোজ কাঢ়ো, কেতিয়াবা অলপ দৌৰোঁ তেনেকে আও।
আচ্ছা আচ্ছা উম তাকেহে
ফুৰিবলৈ মানে মই যেতিয়া তোমাৰ দূৰত আছিল তেতিয়া আবেলি সময়ত এনেই এপাক ওলাই যাওঁ। বেছি দূৰে নহয় ওচৰলেকে ময়ো সেই খবৰ সাধাৰণ দিনা মানে আহো লগৰটো দুজনমান আছে আছে মোৰ তেওঁলোকৰ লগতে দুই মিনিট লওঁ। বাকী তেনেকে সদায় যোৱা নহয়, এনেই অকেজনেলি তোমাৰ যোৱা হয় বাৰু ক'বাত ক'ৰবাত ফুৰিবলে
উম
উ উ বাকী এতিয়া, এতিয়াতো জুলাইতো ঘৰতে আছে চাগে?
এতিয়া ঘৰতে ঘৰতে মানে এয়া মানে এই যাম আৰু তোমাৰ এতিয়া জুলাইত অলপ বন্ধ আছে, মানে একজাম আছে একজাম হৈ যোৱাৰ পিছত থকা যাম আৰু। ক'বাত। এই ভাবিছোঁ অলপ মাজুলী চাইডে যাওঁ নেকি? মাজুল চাইদে যাওঁ বুলি ভাবিছো অলপ।
মাজুলীৰ ফালে অ' যাব পাৰা দেই।
আবেলি শুনি আছো, দাদা সত্ৰৰ সত্ৰ মই যোৱাই নাই মানে তুমি আগত গৈছা নেকি মাজুল
মই তোমাৰ এবাৰ গৈছিলো বাৰু দেই, কিন্তু মই তেনেকে ক'তো ফুৰিবলে নহ'লেই মোৰ মানে এটা ফিল্ড ভিজিট আছিলে তাৰ কাৰণে গৈছিলো।
আচ্ছা কোনখন সত্ৰলে গৈছিলা?
মই নহয় নহ মই ফিল ভিজিত গৈছিলো, ফিল ভিজিতত মানে এই তোমাৰ গাঁৱলীয়া মানুহসকলৰ অৰ্থনৈতিক ব্যৱস্থা ধৰি লোৱা তেওঁলোকৰ চ'ৰ্চ অফ ইনকাম, বাকী তেওঁলোকৰ সেইখিনি বস্তু জানিবৰ বিষয়েহে গৈছিলোঁ মানে মই ইয়াত কোনো সত্ৰ বা কোনো ধৰণৰ জেগালে যোৱা নহ'লে বাৰু সঁচা এটা ক'বলে গ'লো ময়ো যোৱা নাই বুলিয়ে ক'ব পাৰো।
অ' মই তাকে এবাৰ মাহঁতো কৈছে অলপ বোলে সত্ৰলেকে ফুৰিবলৈ যাওঁ বুলি।
অঁ অঁ।
তাকে গোটেইখন সত্ৰ বোলো ফুৰি আহো আমাৰতো আউনী অতি সত্ৰৰে পৰে। তোমালোকৰ কি পৰে সত্ৰ?
আমাৰ তোমাৰ গড়মূৰ সত্ৰ পৰে।
গড়মূৰ সত্ৰ পৰে নেকি অঁ।
অ।
অ কৈছে তাকে মই সুধিছিলো মোৰ ওচৰৰ মানে খুড়া এজন গৈছিলে। এ ত তেওঁ কৈছে যে মানে দক্ষিণ পাৰত সত্ৰত মানে গোটেই আগৰ পুৰণাৰ যিখিনি মানে তোমাৰ সোণৰ আ শ্ৰীকৃষ্ণৰ যিটো আচল মুকুত আগতে যিটো তেওঁ ৰাস কৰিবলৈ যিটো ব্যৱহাৰ কৰিছিলে মুকুটোক।
আচ্ছা আচ্ছা।
সেই মুকুটো এতিয়াও আছে মানে সেইটো মুকুত পিন্ধিয়েই মানে এতিয়াও যিটো ৰাস হয় ৰাসৰ সেই মুকুটটো পিন্ধিয়ে মানে এই ৰাসৰ মুকুটটো পিন্ধিয়েই তেওঁলোকে মানে ৰাস বৰ্তমান।
হয়। আচ্ছা আচ্ছা। হয় চাবলগীয়া তোমাৰ বহুত তেনেকে ব জেগা বস্তু আছে। তোমাৰ তেনেকে সত্ৰ খিনিত
উম
আৰু চাব আছে সেইখিনি বস্তু
উম চবতকে ভাল বোলে শুনিবলৈ তোমাৰ চাবলে দক্ষিণবাগ সত্ৰতো ভাল হয় আৰু এখন সত্ৰ আছে তাত বোলে একদম মানে ৰিয়েল হয় তাত মানে কি হয় তেওঁলোকে পানীৰ যিটো মানে পানীৰ মাজতে কৃষ্ণক এতিয়া যিটো লৈ যোৱা আহ লৈ যোৱা সেইটো হৈছিলে ন কৃষ্ণক
অ।
মানে লৈ যাওঁতে পানী তেওঁলোকে পানী আচল পুখুৰী আছে ত' পুখুৰীটোৰ কিনাৰতে তেওঁলোকে ষ্টেজটো বনাই লয় আৰু পুখুৰীতেদি তেওঁলোক মানে পাৰ হৈ যায় এ কৃষ্ণক লগত লৈ একদম এ ৰিয়েল নিচিনাকে কৰে আৰু সাপ চাপ একদম অৰিজিনেলকে ওলোৱা নিচিনা লাগে।
হয় নেকি মানে তুমি ৰাসৰ কথা কৈছা?
ৰাসৰ কথা কৈছো তাত যিটো মানে তাত যিটো পাতে তাৰ মানে তোমাৰ সত্ৰত মাজুলী অঁ তাৰ ৰাস চালে মানে তোমাৰ ইয়াৰ ৰাস চাবলে মনেই নাযাব।
সেইটো হয় বাৰু মাজুলীৰ ৰাস আৰু বিশ্ববিখ্যাতৰ নিচিনাই হৈছে এতিয়া যি দেখিছো। সেইতোৱে তাতোটো তোমাৰ, তোমাৰ মাজুলী সেই ৰাসৰ সময়ত তোমাৰ বহুত মানুহ আহে নহয় তোমাৰ এইবিলাক বাহিৰৰ লোক সকল অহাৰো সুবিধা আছে ইণ্টাৰনেচনেল গেষ্টৰ টুৰিষ্টৰ
উম এতিয়া এইটো হেৰি হোৱাৰ পৰা ভালো হ'ল। আহ বল দলংখন হোৱাৰ পৰা সেইফালে আমিতো যাবলৈ বৰ ওচৰৰ জেগা আছে বুলি কৈছে মানে এইফালে দি গৈ তোমাৰ বগীবিল হৈ পেলাই অ বগী বগীবিলৰ পৰা অলপ বগীবিলখন পাৰ হৈ পেলাই তোমাৰ তলেদি এনেকে ৰাস্তা এটা গৈছে বোলে
তুমি অ বগীবিল পাৰ হৈ তোমাৰ ৰাইট চাইড এটা ৰাস্তা আছে সেই ৰাইট চাইডৰ ৰাস্তাটো তুমি নামি দিলে তুমি হেৰি পাবাগে তুমি কি বুলি কয় আহ এইডোখৰ কি বুলি কয় ৰ'বা দেই মই পাহৰিছো জেগাডোখৰ নামটো একচুৱেলি সেইখিনি পাৰ হৈ তুমি অতি সোনকালে মানে হেৰি লখিমপুৰ পোৱাগে।
অঁ প্ৰায় মানে দুৰ্ঘণ্টা ডেৰঘ দুইঘণ্টামানহে পৰে নেকি ন দুঘণ্টামানে পৰে নেকি প্ৰায়
তোমাৰ বগী বিলৰ পৰা তোমাৰ ইভাগে যাবলৈ তুমি যদি হাইৱে দি যদি টাইম লাগিব লক্ষীমপুৰলে তুমি এনেকে তোমাৰ দুঘণ্টা লব তিনি চাৰি তিনি ঘণ্টা সময় লাগিব কিন্তু ইভাগে যদি যোৱা তোমাৰ তুমি দুঘণ্টা আঢ়ৈ ঘণ্টাাৰ ভিতৰতে পাই যাবাগে আৰু ৰাস্তা ভাল নহয় তোমাৰ যথেষ্ট ধুনীয়া ৰাস্তা হয় যাবলৈ অ
অ সেইটোৱে তাকে সেইটো কাৰণে ভালেই হ'ব আমি চাগে তিনদিন মান থাকিবই লাগিব চাগে তাত ন গোটেইখন ফুৰিবলৈ হ'লে
তুম নালাগে তুমি ৰাতিপুৱা মাত্ৰ সোনকালে ওলাই দিবা তোমাৰ আজিকালোটো ৰাস্তা ইমান বেয়া নহয় ন তুমি প্ৰায় দহটা বজাৰ ভিতৰত যদি তুমি পাই যোৱাগে তেতিয়া তুমি ধুনীয়াকে চাই চিতি ধুনীয়াকে ঘূৰি আহিব পাৰিবা একো অসুবিধাই নহয়
গোটেইখন ঘূৰি আহিব পৰা যাব মানেতো এইখনৰ পৰা সেইখনলৈ প্ৰায় বোলে ন দহ কিলোমিটাৰমানৰ অহ দূৰত্ত্ব আছে বুলি কৈছে
অ ন দহ কিলোমিটাৰ দূৰত্বতো কিমান নো আমাৰ ইয়াৰ পৰা ধৰি লোৱা ইয়াৰ পৰা তোমাৰ এতিয়া কি ডিমৌৰ সমান ডিমৌৰ সমানটো কিমান সময় খুব বেছি দহ মিনিটে সময় লাগে
অঁ সিমানটোৱে বাৰু গোটেইখন ফুৰি মেলি মানে আৰু তেওঁলোকে কৈছিলে মানে ৰাতি বোলে তাত বোলে থাকি মানে তাৰ আমিষ তেওঁলোকে নিজৰ পুৰা খানা কমপ্লিট মছলা নিদিয়া হেৰি নিদিয়ে তেওঁলোকে বনাই বোলে বৰ ধুনীয়া লাগে খাবলৈ বোলে বইল কৰি এনেকৈ বনাই তলত খাবলৈ দিয়ে কলপাতত
সেইটো তুমি কতেজ ল'ব লাগিব তোমাৰ তেনেকুৱা অ
কটেজ ল'ব নালাগে বোলে তেওঁলোকে নিজৰ ঘৰৰ মানুহ তেওঁলোকে যিখিন তাৰ ঘৰ আছে তেওঁলোকে ঘৰত খোৱাই মানে তেওঁলোকে ঘৰলৈকে বহুত ভাল পায় তেওঁলোকে আনি পেলে মানুহ আলহী আহিলে বুলি ক'লে তেওঁলোকক একো দিবও নালাগে তেওঁলোকে মানে অঁ সত্ৰৰ হেৰিত অ তাত মানে ৰাতি নাম হয় যথেষ্ট ভাল লাগে তেওঁলোকে কৈছে মানে আমি মোৰ খুড়াজনে গৈছে তেওঁলোকে বোলে আহিব বোলে তাত যদি এসাঁজ থাকি আহা বহুত ভাল পাব বোলে তেওঁলোকে সেই বুলি কৈছে ত' মই দেখিছোঁ মানে তোমাৰ এ সেইবোলি কৈ পেলাই ত তলত কলপত দিয়ে আৰু ৰাতি তোমাৰ আৰাম হয় তাত যথেষ্ট সুবিধা অুবিধা ভাল লাগিব মানে বেলেগে কটেজ লৈও সিমান এটা আমেজ নালাগিব সি বাৰ তাত গৈ থাকিলেও আমি
নাই নাই সেইটো হয় অ তাত আৰু তোমাৰ কটেজৰ সুবিধাও আছে তোমাৰ ৰিজৰ্টত তাত কিন্তু অকমান দামটো লয় তোমাৰ পাৰ নাইট তোমাৰ পঁচিশ মান টকা ল'ব নেকি তাত আকৌ তোমাৰ অসুবিধা হৈ যাব তোমাৰ কেইবাজনো মানুহ থাকিবলৈ যথেষ্ট দিগদাৰ হৈ যায় পইচা
অঁ অঁ সেইটো তাকেতো মই সেইটো কাৰণে বোলো তাত তেনেকে সুবিধা আছে বুলি কৈছে মই বোলো তেতিয়া যদি তেনেকে আছে টো ভালে কথা তাতে কৰি ল'ম মই সেই বোলি ভাবিছোঁ
ওম অ তেনেকে চাই চিতি যোৱা সুবিধা হ'ব তোমাৰে এটা আগতীয়া কে হোম সম্পূৰ্ণ তোমাৰ প্লেনটো বনাই ল'বা তেতিয়া আৰু সুবিধা হ'ব
অ এই মই সেনেকে ভাবিছো প্লেনটো বনাই মেলি মানে কেতিয়া এইটো টাইমত আজিকালি পানী হয় নাই
পানী হয়, হয়, তোমাৰ পানী অসুবিধাতোটো আছেই তুমি খৰালিৰ দিনত যাবলৈ ভাল।
অ'। অ', এতিয়াতো তাতে কিবা বোলে এখন দলং এখন কিবা হেৰি কৰি দিছে নহয় এইোৰ বান বু খুলি দিছে নহয়, যথেষ্ট পানী হৈছে বুলি কৈছে।
এতিয়া তোমাৰ হেৰি আকৌ তোমাৰ এই নেপকুৱে পানী খুলি দিলে। হেৰি তোমাৰ অৰুণাচলৰ, এইটো তোমাৰ জীয়াঢুল মুখত যে আছে যে।
অ'।
তাত তোমাৰ পানী দিলে তোমাৰ এই লখিমপুৰ লখিমপুৰ পূুৰৰ পৰা এটা ছাইডত অসুবিধা হৈ গ'ল যথেষ্ট পানী।
অ', তে
সেইটোটো অসুবিধাটো আছে বাৰু সেইটো অসুবিধ ধা তালৈকে ইমান বেছি নহয় গে বাৰু। আহ, তুমি তাৰ মাজুলীলৈকে প্ৰব্লেম নহয়, সন্মুখীন নোহোৱা তোমালোক। অ', আৰু চাই ল'বেই মইটো এটা ভালকে নাজানো বাৰু যে পানীটো এৰি দিছে যে হয়।
অ',
কৰিলা? খোৱা-বোৱা কৰিলা?
বাকী আৰু খোৱা-বোৱা কৰিলো কৰিলো কৰিলো খোৱা-বোৱা কৰিলো এতিয়া এনে পৰি আছিলো বিছনাতে।
অ', অ'।
তাকে বোলো অকনমান ওলাই মেলি যাম আৰু লাহেকৈ, ভাবিছোঁ আৰু।
তোমালোকৰ ফালে বতৰ কেনেকোৱা?
হা?
বতৰ কেনেকুৱা?
বতৰ বৰষুণতো দিয়ে আছে।
উ, বাৰু বতৰ বেয়া হৈ আহে ওলাই যাওঁ বুলিলো
বাৰু ঠিক আছে বাৰু দিয়া হ'ব, হ'ব এতিয়া।
তাকে অ'। অ',